শুনিছা নে নাই?
অ', শুনিছো। তই শুনিছ নাই?
শুনিছোঁ, অ'।
অ, এই আমাৰ হেৰিয়াৰ নাম ওলাইছে নে এই দিব্য দাৰ নাম ওলাইছে নে?
অ, অ, ওলাইছে, অহ। সি এথি, এয়া ভাতকেইটা খাই পেলাই বহি আছিলোঁ এনেই।
অ', মই আক' তোৰ, এতিয়া হেই ভাত খোৱা আজি সোনকাল। ভাতকেইটা খাই পেলাই এই কাৰেণ্টৰ ৱাৰত, টোৰ বাঁহ কেইডালমান পৰি আছিলে। এই ৱা, বাঁহ সোপা অতৰালোঁ।
আহ।
তাৰপিছত তোৰ, এতিয়া ঠাই সাৰি আছোঁ। ঘৰত মা-হঁত নাই মানে।
অহ, মা-হঁত কোন ফালে গ'ল?
মা তোৰ ডিউটি আছে। তাৰপিছত তোৰ ভন্টিটো স্কু ললে গ'ল। ভণ্টী নাই ন!
মাৰ ডিউটি মানে, কি ডিউটি?
মা এই পলিঅ' ডিউটি। মায়ে অংগনবাড়ীত হে কৰে৷
অ', অ', অ'।
এ বহুত খ, বহুত কামত খটুৱায়। দৰমহা যিকেইটা দিয়ে, তাতকে মানে কাম বহুত বেছি৷
তাকে, এইবিলাক চৰকাৰৰ মানে দৰমহা ন'বহায় নেমেলেও
উম।
মই আকৌ ৰাতিপুৱা দৌ-দৌৰি আহি পেলাই, আজি চাৰে, চাৰে ছটামানত ঘৰ পাইছোঁহি।
অহ।
আহি পেলাই, মা নাই আমাৰ ঘৰতে কি পাপাই, মইহে আছোঁ।
অহ।
আহি ভাত বনালোঁহি৷ তাৰ পিছত আকৌ, ভাত-চাত বনাই মেলি এতিয়া কাঁহি-বাত ধুলোঁ৷ আকৌ কাপোৰকেইটামান ধুবলৈ আছিলে বেডক'ভাৰ-চেতক'ভাৰ সেইবিলাক ধুলোঁ ৷
বাহ! এ, হে, ৱাশ্বিং মেচিনত ধোৱা নে? নে ডাইৰেক্ট?
এই ইমান আৰু পইচা হোৱা নাই আৰু ৱাশ্বিং মেচিন ল'বলৈ।
পইচা তোৰ অভাৱ নাই নহয়৷
উ, অভাৱ নাই। হয়, হয়৷ হাতে, হাতে গছকি, গছকি ধুই দিছোঁ।
উ অ', অ', ঠিকে আছে দে পাইছ মই হ'লে তো সেই কামটো বহুত বেয়া পাওঁ মানে মই নকও সাধা- সাধাৰণতে সেইটো কাম
কাপোৰ ধোৱাটো?
উহ।
এ লাগে অ'৷ লাইফত, লাইফত চব শিকিব লাগে৷
নহয় জানো মানে মইতো ধুইও পাইছো, কিন্তু এই এনেকে মানে মই ধুব নিবিচাৰোঁ৷ চাও মানে বস্তুটো ভাল নালাগে মোৰ
অ
যিমান পাৰো মানে মই প পলাই থাকো মই সেইটো কামৰ পৰা৷
এ ভণ্টি আছে নহয় চিন্তা নাই মা নাথাকিলে ভণ্টি ধুই দিব৷ উম, মই চব কামতে মানে মোৰ উপায় নাই যে, মা নাথাকিলে কৰিবই লাগিব৷
কৰিবই লাগে আৰু, সেইটোয়ে মই আগতে কৰিছো এতিয়া ভন্টি ডাঙৰ হোৱাৰ পাছত তাপা হে তোৰ কমালো
উম হেডফোনত গান এটা লগাও আৰু ধুনীয়াকে জুবিন জুবিন দাৰ প্লে প্লে লিষ্ট এটা
অ',
শুনি, শুনি আৰু কাম কৰি থাকি
স্পটিফাই নে বোলো
অ', স্পটিফাই আও ক'ত শুনিবি? প্ৰিমিয়াম লোৱা নাই এড সোপা শুনি, শুনি, এড গালহে মোৰ মুখস্থ হয় মোৰ
হয়, হয় প্ৰতিটো গানৰ পিছতে এড
উম
আগতে অ', আগতে ভাল আছিলে তোৰ আগতে তো এ পাঁচটা ছটা গানত পিছত আহে তাৰ পিছত আকৌ তোৰ কাটিবও পাৰি
এতিয়া কিবা বৰ ফুটুৱা কৰি পেলালে স্পটিফাইটো প্ৰব্লেম মানে দি বুলি দিয়ে, তেতিয়াহে তেতিয়া প্ৰিমিয়ামটো ল'ব পাৰিব
আৰু সেই প্ৰিমিয়ামটো বেছি দামীও নহয় ন
কিমান জানো, ঊনৈশ টকা নেকি? নাই ফৰ্টি নাইন হবলা, এক মাহৰ কাৰণে ফৰ্টি নাইন অ',
মাজতে এইবিলাক এপি কে যে পাইছিলে যে এপি কে বিলাক চলাইছিলো তাৰ বেন হৈ যায়
অ', সেইবোৰতো বেছি দিন নাথাকে তটো পটককে সোনকালে পায় নহয় কেইদিনমান থকাৰ পিছতে
মোৰ আকৌ স্বভাৱ এটা আছে মই অনলাইন এইবিলাক বস্তুত মই মানে পইচা খৰচ কৰি বেয়া পাওঁ তাত নেটফ্লিক্স হওক এই এইটো এনেকুৱা হওক হটষ্টাৰ মই এইবিলাকত একদম বেয়া পাওঁ। মোৰ পইচা মানে বেলেগক খোৱা বোৱাত খৰচ কৰি দিম সেইবিলাকৰ খৰচ নকৰো
অ', সেইটো ময়ো নকওঁ মই মই যে নেটপেক একেবাৰে কম মই গম পাইছো নাই মই পচন্দ নকৰোঁ নেটপেকবোৰ আৰু
মোৰ একে মই লাগিলে বাৰু আপালৈকে ৰখিয়ে দিম বা মই শুই থাকিম নেট নাথাকিলে কিন্তু অফলাইন গেম আনি থো সেইকাৰণে
অ', সেইটো ন কি হেই মানে কিছা আমি বিশ টকাৰ না চুপে খাই দিওঁ দেখো এনেই উৰাই দিওঁ বিশ টকা কিন্তু মই নেট পেকত নোৰাও মানে বহুত টান পাওঁ মই বস্তুটো
হয় বস্তুটো উৰাবলে
লাভ নাই নহয় একো
উম, উম অ নিবিৰৰ বহুত যায় নেটপেকত বায়েকক লাগে মাকক লাগে দাদাইকো মানে এ কি কৈছো আৰু
সিহঁতৰ মানে তো এশ টকা সপ্তাহত যায়ে নেটৱৰ্কৰ ন মতে বেছিহে যায় চাগে
বেছি যায় এদিনতেতো আৰু সিহঁতৰ ষাঠি টকাামান যায়গেতো
উম উম
এ, এতিয়া গা ধুম বুলি ভাবিছো বতৰতো দেখুোন পাক মাৰিহে ধৰিছে পুখুৰীত নামিম বুলি ভাবিছিলো
তাকেহে বতৰৰতো আৰু ঘপককে এই বৰষুণ এজাক দিব দিব লাগিছে মোৰ এতিয়া
দিব দিবা দিছে গমটোো উঠিছে গম গমীয়া
উম তাকে মই আকৌ হে ভাত তোৰ কালি মাছ কিনি আনিছিলো মাছ ফ্ৰাই আছিলে তাৰপিছত আকৌ কাপৌ তোৰ এই কঁঠাল গুটি আৰু ভাত কেেৰেলা এনেকে আছিলে মায়ে মানে দালিতে দি থৈ গৈছিলে সেইখিনি পিটিকা কৰিলো
কঁঠালটো কঠাল গুটটো পুৰি খাই যাবিচোন আৰু ভাল লাগে
খাইছো খাইছো পুৰি খাই পাইছো নহয়
বেলেগ টেষ্ট লাগে একদম
এ সেইটোতো তেতিয়া ডাইৰেক্ট খাব পাৰি পুৰি
অ পিটিকা নবনালেও পাৰিবা পিটিকা কৰিলে আৰু ভাল লাগে পৰা আৰু বস্তুত পটিন থকা নিচিও লাগে ব ভাল নানে
প্ৰটিন থাকেই নেকি জানো মই চাৰ্চ কৰি চোৱা নাই বাৰুঐ অনামিত কলে
অ
এ আম এ অকমানে ভণ্টিাজী আছে তো আমাৰ এই কণতে আমাৰ একো নোৱাৰ মানে এই মাহঘৰতটো পথাৰলে গৈছে ককায়েক স্কুললে গ'ল মোৰ লগতে থৈ গৈছে আৰু টিভি টো লগাই দিছো টিভি চাৰ্জ
অ িভি ৱাই ফাই নাই নে ডিশ
ৱাই ফাইটো নালাগে সেই ৱাই ফাই টো থাকিলে তো দিচ নালাগে নহয়
ৱাই ফাই ৰিচাৰ্জ কিমান হ'ব লাগে
ছিক্স আ থাৰ্টি
অ এক্চুৱেলি ভালে ন ঘৰৰ এটা ৰিচাৰ্জ এ কমিয়ে যাব চাগে মা ভাগৰ ফোনটো বা তটো ভগৱ বন্ধু হয় নে নহয়
মোৰ ভাগৰ মানে কি পোষ্টপেড চিম এটা আছে মইতো সেই পোষ্টপেড চিমটোতে চলাই দিওঁ দুমাহ তিনিমাহ হলে মোৰ ভাগ জিঅ' চিমটো ৰিচাৰ্জ নকও? প'ষ্টপেডৰ মানে তই ৰিচাৰ্জ চিচাৰ্জ ভয়াব নালাগে এইটো তই আনলিমিটেড মানে তো থাকি যাব আউ কেচ নাই।
মানে অনিৰ্দিষ্ট কাললৈকে থাকিব?
অনিৰ্দিষ্ট কাল মানে তোৰ এশ বছৰ নব্বৈ বছৰ মানৰ কাৰণে সোমাই থাকে।
প এ তাত মানে পইচা চা নভয়ালেও চলিয়ে থাকিব নে?
পইচা নভৰালেও চলি থাকে মানে তই পোষ্টপেডটো খোলোতে কিমান টকাৰ খুলিছ সেইটো লগ ত অলপ কথা আছে আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰে।
অ অকল ফোন কৰিব পাৰি নে নেটো পায়?
অ নেটো পায় নেট টো এতিয়া দেৰ জি বি কে পাও মই।
দেইলি, অ এইটো খোলোতে কিমান যায়?
খোলোতে এইটো আমাৰ মাহঁতক স্কুলৰ পৰা দিয়া চৰকাৰী আছিলে।
অহ।
মই এদিন বেলেঞ্চটো চেক কৰিছো কিমান আছে জান নে নাই?
কিমান?
নাইনটি ফৰ থাউজেণ্ড কিমান সোমাই আছে।
বাপৰে বা।
সেইটো মানে মইতোৰ মৰাৰ পিছতো চলি থাকিব যদি চিমটো ভাল হৈ থাকে।
অ। মানে তোৰ ক'ব অ তেতিয়া হ'লে ৱাই ফাই যদি ঘৰত থাকে তেনকুৱা চিম এটা থাকিলেতো মোৰ দৰকাৰ নাই আৰু কিমান ৰেহাই আক টিভি ৰিচাৰ্জো দৰকাই নাই।
অ সেইটোয়ে মই ইন মানে টিভিৰ চাৰ্জ তিনিশ টকা যায়েই তাৰপিছত আৰু আজিকালি প্লেন যেনেকুৱা টো জিঅ' থ্ৰী ফৰ্টি নাইন বা মিনিমাম হলেও থ্ৰী হাণ্ড্ৰেড ভৰাব লাগেই।
তাকে।
এতিয়া মইতো টিভি ৰিচাৰ্জো ভৰাব নালাগে আৰু জিঅ' চিমটো নভৰাও পষ্টপেড টোকে চলাও তাৰপৰা হেৰি কয় যে এই জীঅ'ই আকৌ মাজে মাজে চিমটো কাটি দিয়া যে ৰিচাৰ্জ নকৰিলে?
কাটি দিয়ে অ সেইটো হয়।
অ সৰু কাৰণে যেনিবা মই তিনিমাহৰ ময় ময়
অ অ নহলে লগা নাই আও।
নহ'লে ইমান কথা নাই মানে মোক সেই চিমটো লাগে চিমটোত আকৌ মোৰ আধাৰ কাৰ্ড চাধা কাৰ্ড লিংক আছে। পষ্পেট চিম খুলিব পাৰি কিন্তু প্ৰচেছটো মই ইমান নাজানো কেনেকে কি কৰিব লাগে।
আতছা অংগনাবাদী মানুহে পায় মানে?
বুলিয়ে নহয় তো
এইবিলাক স্কুল বিলাকত দিয়ে নেকি, টেবলেট বিলাকত দিয়ে নেকি ন, টেবলেট চেবলেট বিলাকত নিদিয়ে জানো?
অ দিয়ে হবলা তহঁত দেউতাহতঁৰ নাই নেকি?
আছে স্কুলত আছে মোৰ ইমান পাপায়ো গম নাপাই যে মালটো।
অ সেইটো, এই তাৰপিছত আক কি জান নে নাই হেয়াত পষ্টপেড চিমত মানে আল আলনিমিটেড এছ এম এছ থাকে।
অ।
আমি যোনটো আমাৰ ডেইলি যে এশতা থাকে এছ এম এছ।
অ অ অ।
কে এছ এম এছটো মানে পোষ্টপেডত আনলিমিটেড।
তই মানে যিমান ক শেষ নহয় আও।
সেস নহয় তাৰপিছতে এই কামাই কেন্দ্ৰ বুলি এপ এটা আছিলে নামটো শুনিছ নে নাই?
শুনিছো।
কামাই কেন্দ্ৰত মানে তোৰ তো ভাগৰ মেছেজটো বেছি দিব পাৰে টো ভাগ যিমান মেছেজ আছে দিনটোত। সেইখিনি মানে তই বেছি দিব পাঅ মানে।
অ।
মইতোৰ এট টা সময়ত সাত আঠ হাজাৰমান টকা উলিয়ালো অকল মেছেজ বেছি পষ্টেড চিমটোতো আনলিমিটেড মই দিম টো লগাই থৈ দিওঁ।
ক'লে লগা মেছেজখিনি মানে।
মেছেজখিনিটো এপটোত তই পাৰ্মিচন কেইটামান অন কৰি দিব লাগে এচে মেজ
মানে তো ভাগ মেছেজ বক্স ইউজ কৰিব।
অ সেহেতে মেছেজ বক্সটো ইউজ কৰে তোৰ হেৰিয়াৰ কাৰণে এই আমাৰ মোবাইলবোৰত যে আহি থাকে কিছুমান ফেক ফ্ৰডৰ মেছেজ যে আহি থাকে। আপুনি ইয়াত ইমান টকা জিকিছে এইটো এপ ইনষ্টল কৰক এইয়ে সেই মেছেজবোৰ আহে মানে।
সেইটো তোৰ তাতো মানে পইঞ্চ আছে আও এক লাখ পইঞ্চত এশ টকাকে পায়। মই মানে তো এদিনতে এদিনত মানে মই কিমান ক ষাঠি টকা সত্তৰ টকা মান বনাই পেলাই অফ কৰি থৈ দিওঁ।
অ।
কিছুমানে ত ৰিপৰ্ট মাৰি দিয়ে দে চিমটোত
অ অ সেইটোও হয়
তেনেকুৱা ফ্ৰড মেছেজ প্ৰভাইড কৰে বুলি কথা নাই এই কম কে কওঁ আৰু তেনেকে মইতো এই মাজতে জিমৰ ডিমৰ খৰচটো উলিয়াইছিলো অকল কামাই কেন্দ্ৰৰ পৰা।
অ। তাকে আজি জিম গৈছিলে হেল্ল' হেল্ল'
হেল্ল'
অ অকমানো নহা হৈছিলে যে
অ এই ফোন এটা আহি গৈছিলে সেইকাৰণে অহা নাছিলে আকৌ
অ বিয়াহে যাবি
জিম মই এই আবেলি সময়ত যাম
অ অ হিমাংশু গৈছে নেকি লগত
গৈ আছে সি গৈ আছে তাৰপৰা কুশাংকু সাৰ পুলিচলে যায়
অ
গৈ আছো এ হেৰিয়াত ফোন কৰি আছা আকৌ আমাৰ ঘৰৰ ওচতৰ আমাৰ ঘৰৰ ওচৰৰ পোৱালটোৱে আজি দৌৰিবলৈ যোৱাতোৱে
অ টুকুুৱে
অ সি ফোন কৰি আছে কি কথা আছে বা কিবা ইম্পৰ্টেণ্ট কথা আছে চাগে
অ
দুই তিনি দুই তিনিবাৰ ফোন কৰিছে জানো পায় কি হল তাৰ পৰীক্ষা এটাই কিন্তু বন্ধ হবলা সি ক্ৰিকেটৰ কোচিংৰ কাৰণেহে যায়
অ অ পোৰা মানুহটো ক্ৰিকেটত ফ্ৰকাচ দিয়ে ন
এই পোৰা টো এ ই ভালো খেলে না তাৰ জুনুন আছে ক্ৰিকেটৰ প্ৰতি
সেইটো সেইটোৱে পালেটো আমাৰে ভাল লাগিব
অতো সেইটে আৰু এই পাবও বেটাই বহুত কষ্ট কৰিছে।
কিিকটিম এটা খুলিম বুলি ভাবি আছিলো নহয় আমি তিনিটাই খোলা ন সুধা পাৰি অকল মানে গাঁৱলীয়া মেচবলাক খেললেে বোলে।
পাইি পাৰ ত এতিয়া এনেও চব ফ্ৰে থাকো দেখোন